অ হেল্ল'।
অ' ক
কি কৰিছ?
এয়া, এনেই বহি আছো তই?
ময়ো এনেই আছিলো তাকে বোলো খবৰ এটা লও, খবৰ খাতি।
অ' তাকে মই ভাবিয়ে আছিলো ফোন কৰিম, কৰিম বুলি।
অ' ক
ভাত-পানী খালি নাই?
ভাত খালো, খালো। তই খালি?
এই খালো, খালো, খালো দে।
বাকী, বাকী ভাল, ভাল আছোঁ আৰু তহঁতৰ ভালনে?
অ' দে ঠিকে আছে, আমাৰো ভালেই।
হা হা হা? চাউণ্ডটো তোৰ ভালকে আহা নাই। শুনিছ অ' অ'।
অ' এতিয়া ক।
হেল্পিং নিউ দে ভাল খবৰ এটা কাৰণে ফোন এটা কৰিলো।
অ' কওক চোন বাৰু?
বাছ এখন লম বুলি ভাবিছো বুজিছ।
অ' ভালেই ভাবিছ দেই, তই মাথাটো ভালে মাৰিছ।
বাছ মানে এটো লাইন বাছ, ধৰি ল' এখন নাইট চুপাৰ। মই ল'ম বুলি ভাবিছো। অনলাইন বুকিং হ'ব ধৰি ল'।
উম উম
মানে বহুতো সহায়ক
অ' ঠিকে কৈছ, এইখন যে ৰে'ড বাছ বুলি এখন আছে, চাবিচোন এখন চলি আছে তেনেকোৱা টাইপ চলাই দিব। আৰু অনলাইনত
অ ভাবিছো ধৰি লোৱা তোৰ অনলাইন, তোৰ এইবিলাক এৰি হব ধৰি ল
হুম
তোৰ ধৰিল আমাৰ ইয়াৰ পৰা মিছন চাৰ তেজপুৰৰ পৰা দাৰ্জিলিং বা তিনচুকীয়া এনেকুৱা লাইন মাৰিব বুলি ভাবোঁ। লগাম বুলি ভাবিছোঁ।
লগা আৰু, তই নিজে চলাবি নে কি?
নাই, নাই মই নিজে নচলাও ড্ৰাইভাৰ থাকিব।
অ' তেন্তে তই অলপ সাৱধান হব লাগিব বুজিছ। ড্ৰাইভাৰ বিলাক আজিকালি ভাল নহয় মানে,
তাকে সেইটো তাৰ মানে কেই বাৰু ভাবিছো। এতিয়া মোৰ এইটোৱে, মানে ধৰি ল এতিয়া কিবা এটা হাত খৰচ ওলাৱ ভালে, ভালে হলে।
উম সাতশৰ-া ওলাব এতিয়া আঠখৰছ মানে তোৰ বাছৰ মানে এটা প্ৰব্লেম কি জান? পইচাটো দেইলিয়ে পাবি ভালে মানেই পাবি ডেইলি, দহ বাৰ হাজাৰ, বিশ হাজাৰ এনেকুৱালৈকেও থাকিব, কিন্তু মানে তোৰ যদি বেয়া হয় বেয়া হয় যদি গাড়ীখন তোৰ তাত লাখ খেলিব লাগিব বুইছ নে তই, সেইকাৰণে মানে অলপ চম্ভালি উটাই যাবি বুজিছ, এতিয়া পইচা পালি বুলি মানে তই একে খৰচ কৰি নেপেলাবি।
তাকে মানে মোৰ তিনচুকীয়াটো দাৰ্জিলিংকে মানে এখন তাৰ্গেট ৰাখিছিলো তালকে য ভাবিছো
কেতিয়া মানে ল'ম বুলি ভাবিছ এতিয়া।
তোৰ এইটো মাহলৈ লাষ্ট চলে তাকে বোলো ভাল খবৰটো শুনা বুলো এ কেনেধৰনে কেনেকোৱা কিবা মানে চাই লোৱা লাষ্টলৈ কি মা হতকো জনাবি কি হয় নহয় ন আহিবলৈ কবি তাকে এটাৰ মানে ভাবিছো যে আমিও ধৰি লও প্ৰথম ট্ৰিপটো ধৰি লও ভাবিছো যে আমাৰ গোটেই ফেমিলি দুয়ো যাওঁ বোলো ফুৰিবলে
অ অ ক'ত যাম বুলি ভাবিছ ত
দাৰ্জিলিং লৈ কে যাওঁ
দাৰ্জিলিং যাবি ত মই মাহঁতক কৈ চাম বাৰু দে মা ভাইটিহঁতক কৈ চাম যদি যায়
মানুহজনক চাবলে মানে এক্সপিৰিয়েন্স ড্ৰাইভাৰ দিব লাগিব নানি
অ অ অ সেইটো হয় সেইটো হয় অ ভাল ড্ৰাইভাৰ লাগিব ভাল ড্ৰাইভাৰ চাবি দেই ড্ৰাইভাৰটো ভাল চাবি বুইছ হয়নে সি যাতে পানী থকা মদ ভাং তৈ এইবিলাক নাচাবি দেই একদম নাচাবি কাৰণ এতিয়া দূৰৰ বস্তু ৰিক্স আছে হয় নে বস্তুটো আৰু এইটো একটকিয়া বস্তু নহয় ন লাখ টকীয়া গাড়ী হয় দে অ কাবাৰ হাতত দিলে মানে এতিয়া গটালেৰু আৰু বিশ্বাসত গটাইছে ন তাক
সেইটোৱে কথা নাই ড্ৰাইভাৰ বিলাকৰনো এ ক্লাছ টেনত বহি থাকিলে মানে টোৰ নিজকে নিচিনাই ফিল হয় বোলোঁ বুজিছ মানে শুনা মন ধৰি ল ইয়াত যিহেতু দেখিছো ধৰি ল
অ দে কিহৰ কোম্পানী কি কোম্পানী ল'ম বুলি ভাবিছ বাছখন
কোম্পানীটো মানে মই এতিয়া হেৰিটো চোৱাগে নাই বুজিছ মানে নিজে ধৰি লও এটা হেৰি কৰি আছো মানে নিজে বনোৱা কাৰণে হয় নেকি
উম মাহিন্দ্ৰা বা টাটা ল'ব পাৰ টাটা খন ধুনীয়া চলে টাটাখনো চলে মনে লাষ্টিং গাড়ীৰ কথা কৈ আছো আৰু
বিছো বাহিৰৰ অলপ চাওঁতে মানে জনানো কথাটো যে বাহিৰ অলপ চাওঁ অ', হাই ফাই ক্লাছ অ', মই হাই ফাই ক্লাছ
এই মাৰ্চিডিছৰ ল'ব পাৰে মাৰ্চিডছ
অ', দেখিছো দেখিছো দেখিছো নাইট চুপাৰ প্ৰব্লেম নহয়। ভালকে চাৰ্জিং চিষ্টেম টাইপ থাকে মানে ভাল কৰিম বুলি ভাবিছোঁ।
অ', অ।
বাকী তোৰ কেনেকুৱা চলি আছে?
মোৰ আৰু ঠিক ঠাক আৰু দিন হাজিৰা কৰিছো চলি আছো।
মই এতিয়া জমেট'তে চলাই আছো বাৰু জমেটত।
অ', হ'ব বাৰু কিবা এটা যদি ম বাহিৰত ধৰি লোৱা ভালে মানে হ'লে তেতিয়া চলিম আৰু একেবাৰে টেনচন কিয় লৈছ?
তোৰে তোৰপৰে আৰু মই ভাবি থৈ দিছো এতিয়া মই আৰু গাড়ীখন চলাই সিমান নো পাওঁ।
কথাটো কৈছো এতিয়া কিবা এটা আৰম্ভণিটো কৰি লওঁ তাপা
নিজৰ ঘৰৰ মানুহ এটাই যেতিয়া আমাৰ পৰিয়ালৰ মানুহতে
তাকে তোৰ মা হঁতে শুনিও ভাল শুনিও ভাল পাব কথাটো মানে সেইকাৰণে জনাই দিও মই সেইকাৰণে ফোন কৰিলো তাকে মাৰক আৰু কবি যে পাৰ্টি ধুনীয়া হ'ব টেনচন পাৰ্টিৰ সেতিয়ো চব থাকিব আৰু এতিয়া কি বুলি হেৰি এই প্লেনটো কি কৰ কবি দাৰ্জিঙলে
দাৰ্জিলিং অ', হ'ব দে বাৰু কি কেতিয়া যাম ন
বাৰু
তাত মনেচি চনেচি আছে নহয় ন দাৰ্জিলিঙত?
ধুনীয়া জেগা ধুনীয়া জেগা। টেনচন কৰিব নালাগে তই। বাকী কেবা কিবা কিবিটো মিলালে- পইছাটো মিলাই ভালকে অলপমান বাকী বাৰু মই চা টেনচন কৰিব নালাগে। হ'ব বাৰু।
পইচা পইচা মিলাব পাৰিবা নেকি
হা হা
পইচা কিমান কিন লাগ পইচা কিমান কিন লাব লাগিব পইচা পইচাটো কিমানকে মিলাব লাগিব?
পইছা ইমান নহয়টো তোৰ তৰ কেইজন আকৌ বেছি তিনজন মান আছো হয় তিনজন মান থাকিলে তোৰ ধৰি লওক কিমান যাব তোৰ ধৰি লওক দহ বাৰ হাজাৰ মান হ'ব বাকী তোবা মই চাই ল'ম দহ হাজাৰ মানে ধৰি ল কথাটো কৈছো বাকী তোবা মই
অ পা তেন্তে মই চাই যদি যাও কোন দিনা যাওঁ। মানে এতিয়া ধৰ দহ হাজাকে দিলেও এতিয়া ধ মোৰ দহ হ মাহ দহজাৰ‌ ভাইটি টকা ত্ৰিশ হাজাৰ টকা লাগিব মোৰ।
টাইম দহজ কৈছো মই
অ তিনিটা মিলি অ দে হ'ব দে তে যাম দে। লিখি লওঁ ম হাততো
অ হ'ব বাৰু সেইকাৰণে মানে বিন্দা যেতিয়া হেৰি কৰিম যে পিঠা কাটিম। টো ধৰি ল আমি ধৰি ল মান থাকিলো বাছখন আমি পঠাই পেলাই লাইন বাছ পঠাই দিম না ধৰি ল আমি তাৰ পিছদিনা ধৰি ল ট্ৰেইন এটা গুচি আহিম ট্ৰেইনেছো
অ বাছটো মানে লাইনত লগাই পেলাই আমাক মানে গুচি আহিম আমিে ট্ৰেইনত আহিম। তাৰমানানে বাস্তু দি থৈ আহাবি তই?
আমি ধৰি ইয়াৰ পৰা গুচিয়েই যাম কথাটো'লো বাছটো ঠিক আছে। যেয়া বাস্তটো ধৰ- তাৰপা লাইনত পঠাই দিম ঠিক আছে। বা পিছনাও গুচিয়িব পাৰিম।
নহয় মোৰ মতে মই ভাবিছো বাছ য যে বাছতে আহো আৰু এক্স্ৰ খচ নকওঁ আৰু ট্ৰেইনৰ
তাৰে বাছতটো ৰখাই দিব লাগিব যে ধৰি লও দুদিন থাক সেইটো এটা মেইন কথা বুজছ ননে?
অ সেইটো হয় বাৰু।
বা বাছ এখন কিনে আৰু বাৰো যেন তেন চলিম আৰু ধৰি লক কাৰ আৰু এয়া কিব বলেগ এটা মা মানে গাড়ী ভালানে মই ভাবি চোথা
বুইছ?
অ আৰু বাৰু ত এখনৰ পৰা এখন কৰিব পাৰো কিন্তু দেই ভালে ভাবিছ লাহেকে সৰে পৰা ষ্টাৰ্ট কৰচোন।
সেইটোৱে আৰু। উম।
মোৰ ল আৌ মোৰ আৌ এই টেম্পু এখনেই আছিলে তোন সেই সময় পায় লাগি লাগি কিবা এটা মিলাই কৰি লন চন লৈ মেলি এইয়া আৰম্ভনি কৰিছো। এই কিবা এটা, যি হয় আৰু, ভগৱানৰ কৃপাত চলিম
ন পাই নাই আৰু কি কৰি জীৱনতো এনেকুৱা, জীৱনতো চলিব লাগিবই হয় নে নাই কষ্ট চষ্ট কৰিব লাগিবই।
উম মানে ভাল ধৰি লও এটা
এনেই হেৰি তেজপুৰ টু দাৰ্জিলিং কিমান যাব!
তেজপুৰ দাৰ্জিলিং, এতিয়া ধৰি লও সেইটো মই সেইটো মইটো বাছেণ্ড খবৰটো কৰি ল'ব লাগিব। ঠিক আছে। এতিটো এদ কি বা কি কৰিব পাৰি হাজ হাজৰ ওপ ধৰি লক
অ এনেই মাই মাইলেজ চাইলেজ কিমান মান দিব, কিমান দিয়া লবি চাগে, বাছটো আকন ভাল ল'বি, মাইলেজ দিয়া ল'বি।
কেছৰ বা ভাবি চিন্তিও চাব লাগিব সেই ফেচিলিটো চোৱা মানে ধৰি লওতো এতিয়া
এতিয়া ধৰ তোৰ, ড্ৰাইভাৰ দুটা লাগিব আৰু হেণ্ডিমেন এটা লাগিব। অ'
উম এটা খৰচ আছেই ত এটা টায়াৰত লাগিবই বিশ হাজাৰ টকা। বিশ হাজাৰ টকমানয় ওঠৰ হাজানায়।
এই হেণ্ডিমেন লৱ যদি মোৰ ভাইটিকো লৈ ল'ব পাৰ, ভাইটি এনেই ঘৰত পৰি থাকে।
হয় নেকি? ভালে ভাবিছ, বাৰু হ'ব, বাৰু হ'ব বাৰু দেচোন সেইটো সটো বাৰু পিছত
এ তোৰ এবাৰ চলি গলে চলি গ'ল আৰু, তই ধুনীয়া নাম এখন দি দিবি নাম তদি সেই নামটো যদি চলি গ'ল, চলি গ'ল আৰু, উৰ্ছগা চুৰ্ছগা ধুনীয়াকে কৰাই নিবি, হৈ যাব, ঠিকে আছে এনেও তোৰ লাকটো ভাল। নমস্কাৰ চাইছো সৰুৰে পৰাই লাগতো ভাল তোৰ বুজছ টেম্পু পাই য ত বাছ কৰিব পাৰিছো আৰু ঠিকে আছে
লাহে লাহ আগবাঢ়িছো কি কবি মানুহৰ নজৰ কি কত এ চলি থাকে নহয়
নিজৰ মানুৰ নজৰটো বেচি
অ এইটো হয় কিন্তু ঠিকেই ঠিকেই কৈছে বাৰু বাকী এই তোৰ মাথাটো আগতেই টমটম লম বুলি আহিছো নেকি
আওত শ লম বুলি ভাবিছো
কিমান কিমান সিনি পৰিব
পইচা ডাউন পেমেন্তে ল'ব লাগিব আৰু মই কতনো কেছত ল'ব পাৰিম
এতিয়াএটি কি বুলি কয় চনদাৰ পৰা কুলি কৰিবব
চলোৱা কৰা মইযে চলাম নেকি চাওঁ ৰচোন ডেলিভাৰীটোহে মাৰি আছো ডেলিভাৰীত কিমানো পাওঁ খুববেছি বাৰ হাজৰ টকা এটা ওলাই কেতিয়াবা এঘাৰ হাজাৰ ওলায় এতিয়া তম তম খন বাহিৰৰ যে নাই তেনেকে স খাবলৈ দিয়ে কেতিয়াবা সেইখিনিকে খাওঁ আৰু
উম হুম
কেনঞ্চেল হলে অৰ্ডাৰটো
তাকে সেইটো কি মালনা তল বুলি কি বুলি কয় এয়া কামৰ
এ ভাড়া মৰাই লওঁ মানে মই কম্পেনিত লগাই দিম বুলি ভাবিছো বুজিছ।
ভালে ভাবিছ মানে গাড়ী বীজনেছ চাব গলে ভাল বুজিছ। মনে ধৰিল তোৰ বাহিৰা নিদাম ওলাই প্লাজ। ধৰি লওক নিজে চলাব জন ভাল কিন্তু ধৰি লও, লাইন এটা লাইন চিষ্টম ম লগাই দিলি। বিজনেছটো সেইটো-সেইটো কিন্তু বহুত কামত আহে বুজিছ। কিছুমান পইচা পা নহয়। ধৰি ল এ ধৰি ল তই কিমান মাহ দিনতে ধৰি ল কিমান হাজাৰ টকা।
নাই চাওঁৰচোন কি হয় ঠিক নাই বুজিছ।
উম,
কি হয় কি নহয় এতিয়া আৰু তই ভাগ্যৰ ওপৰত কথা এতিয়া তোৰ তই টেম্পু চলাই বাছ কিনি পেলাইছ। উম, তে মই চাইকেল চলাই কি বালডাল কৰিলো। বাই, এখন কিনিছো বাইকখনো ছেকেণ্ডহেণ্ড তাকো চলাই আছো এতিয়া ৰেপিডো। জমেট' মাৰি আছো। ৰেপডও চলাও ৰেপিড, ৰেপিড নচলীলে এতিয়া জমেটো চলাই আছো আৰু।
ত লাহে-লাহে চা কিন্তু গাড়ী পিছটো ভাল দিম নিছানে তাকে ম ভাল খবৰটো বাৰু তোক শুনাই দিওঁ বোলো মই তাকে মাৰ তাকে জনাবি।
তাকে আৰু কি কৰিবি আৰু। পইচা কেইটামান ধাৰলৈ দিয় যদি দিবি।
হ'ব দেচোন বাছখন লৈ লো ৰ এক দুদিনমান চলিবলৈ তাপা আৰু দেখা যাবা দেচোন বুজছ।
অ' পইচা কেইমান ধাৰ দিলে ময়ো টমটম দুখন মান ময়ো লগাই পেলাই চাওঁ তোক মাৰি দিম বাৰু ধৰাটো।
এই নাই গাড়ী চাই লগাব পা বুজিছ এতিয়া মানে গাড়ী সেইটো বহু
এই কেলা ডেলিভাৰী মাৰিলে মানে বহুত কথা। শুনিব লাগে বুজছ। এ বহুত বেয়া ব্যৱহাৰ কৰে।
আহো আৰু। দে হ'ব বাৰু দে বাৰু ভাল খবৰটো জনাই দিলো। দাৰ্জিলিং যোৱা প্লেনটো কি কৰ কবি মোক তেনে ন।
হ'ব দে বাৰু দহ হাজাৰ টকা এটা চাব লাগিব ৰ বাৰু।
গুচি যাম। যিহেতু লমেই ধৰি লওক।
এ ছাওৰচোন মানে যাওঁতে যদি বাছত যাব লাগে আহোঁতে যদি ট্ৰেইনত আহিব লাগে কি কৰিম আৰু।
গৈ পেলাই লৈ ল'ব। নিজৰ বুলি যেতিয়া ভাবে যেতিয়া।
উম' হ'ব দে। তই আকৌ নাভাবিম মই তোক নজৰ লগাইছো বুলি দেই। মই কথাটোহে কৈছো। অ' শুনিছ নাই? অ' দে বাৰু আৰু
অ' অ' অ'।